কি কৰিছ?
শুনিছনে? হেল্ল'? অ'! কি কৰি আছা? তাকে, মাততো ছে-ছেয়াই আহিছিল যে। এতিয়া, আহিছে নেকি? এতিয়া, নাই অহা, অলপ আগ, প্ৰথম মানে। মই হেডফোন ডাল লগাইছিলোঁ। অ'! কি কৰিছা? বহি আছোঁ। তুমি কি কৰিছা? এই, এনেই ৰাস্তালৈ ওলাই আহিছোঁ। এতিয়া, ছে-ছেয়াছে, না ছেছেয়া নহয়? না ছেছেয়া। অ'! তাৰপা, ভাত? ভাততো বনাই আছোঁ, আলহী আহিছে। কিহে? ভাত-দালি বনাইছোঁ। তাৰপৰা, ডিমে- আলুৱে ভাজিম। মাছ নাই? মাছ নাই। মাছ পুৱা আনিম বুলি কৈছিলে, ৰাতি দেতাই আক' নেখায় মাছ। তাৰপৰা, সেই কাৰণে। অ'! কেইলে মাছ নাখায় নে দেউতাই মাছ খালেনো কিবা, সি-সিৰাই বোলে, সেইকাৰণে নেখায় মুখখন। অ'! নোৱাৰে চাগে খাব? উম, খাব নোৱাৰে নেকি, সম্ভৱ।
অ'!
অ'! তাৰপৰা, মায়ে কি কৰি আছে? মা আহিলেনে গাঁৱৰ পৰা? মা আহিলে, ভাত বনাই আছে। অ'! কিহে বনাইছে? ভাত ডিমো আছে, মাছো আছে। অ'! মাছ লাগি, লাগি-লাগিছে। অ'! তাৰপৰা, বাবাহঁত আছেনে?
বাবা ক, বাবা আহি সোমাইছেহি ঘৰত।
অ' অ'! ল'ৰাই গৈছে। ল'ৰাই ক খ কেইটা, এক-দুইকেইটা লিখিলে। তাৰপৰা, লিখি পেলাই, ককাকৰ লগত এই, ব ৰ্তাকৰ ঘৰলে গৈছে।
অ'! তাৰপৰা, তোমাৰ বান্ধৱীবিলাকৰ ঘৰলে গৈছা নাই, ঘৰলৈ আহি? কালি গৈছিলোঁ, আজি কলৈকো যোৱা নাই, ঘৰতে আছো বাৰু। অ'! ইমান গৰম ৰ'দ খনত যাবলে মন নাযায়। আজি বহু ৰ'দ দিলে নি তোমালোকৰ সেই ফালে? আমাৰ ফালে ৰ'দ দিছে। আপোনলোকৰ ফালে নাই দিয়া নেকি? আমাৰ এফালে ৰ'দটো দিছে। হ'লেও ইমান নাই দিয়া আও দিয়াটো দিছ ছে বাৰু ৰ'দ অ'। বৰষুণ আজি বৰষুণ নাই বাও ৰ'দ দিছে বাও, অ'।
অ', আপোনালোকৰ গৰু কেইজনীয়ে ধপ ধপাইছিল হেনো শুনিছিলোঁ ভাল হৈছে নাই?
শুনিছিলোঁ ভাল হৈছে নাই? উম, গৰুজনী হেৰি আকৌ চট ফটাই থকাটো ভাল হোৱা নাই। বাহিৰতে বান্ধিব লাগিব। গোহালিলে নিলে তেনেকুৱা কৰে। গোহালিলে নিনিলে ভাল। কেইলে তেনেকুৱা কৰ? জানো কিবা চক খালে নেকি! দীঘলীয়া দীঘলীয়া দেখিলে নেকি সম্ভৱ, গোহালিত। অ' কিবা ওলালে চাগে! নহ'লে এনেকুৱা ন নকয় নহয়, নকয় নহয় অ দীঘলীয়া চীঘলীয়া দেখিলে নেকি সম্ভৱ এতিয়া গৰুৱে দেখাটো আকৌ আমি মানুহে নেদেখোঁ নহয়।
তাকে।
তাকে। তোমালোকৰ সেই ফালে মাছ ওলাইছে ন? মাছ আমাৰ ফালে ৰ'দ দিছে যে আজি ঢেৰ লাগিছ অ অ তাপা মানুহটোৰ খবৰ কি? ভাল আপোন আপোনাৰ ভালক' ভাল। উম-উম ভালেই বাও।
অ, আপোনালোকৰ বাহতৰ ভাল?
ভাল। উম ভালে, তোমালোকৰ সেইফালে ৰুইছেনে? মাটি ৰোৱা হৈছে নাই? নাই আৰু বেলেগে ৰুইছে, আমি নাই ৰোৱা হ'ব অ, আপোনালোকৰ? আমাৰ হাল বোৱাই নাই, অকণমান পিছফালে আছিলে সেইকণো হাল বাই থৈছে ৰুব হোৱা নাই। বোকাবোৰ অকমান গেলিলে, কেতিয়া ৰুব, অকনমান গেলিলে ৰুবলে ভাল কঠিয়াবিলাক। এতিয়া গেলা নাই কাৰণে ৰোৱা নাই। অ আপুনি কাইলে ক'বাত ৰুবলে যাব নহয়, মই কাইলে, কত যাব? এই পিছফালৰ মানুহ এঘৰত আমাৰ পৰিয়ালৰ মানুহ এঘৰে ৰুবলে মাতিছে। তাৰ পিছত, অ, হাজিৰা ৰুব নে কি? হাজিৰা ৰুমগে অ
অ
অ, ৰুবলে মাতিছে আকৌ বকে লাগি আছে, কেইটা বজালৈকে, কেইটা বজাৰ পৰা কেইটা বজালৈকে? জানো এতিয়া যিজনী লগত যাব সেইজনী বোলে দেৰিকে যাব গাখীৰ চাখিৰ খিৰাবলে আছে গা গাখীৰ খিৰাই মেলি যাব হেনো তাই কৈছে আঠটামান বজাৰ পৰা দহটামান বজালৈকে ৰুম বুলি কৈছ ছে মই বোলোঁ হাজিৰা তেনেকে দিব নি আঠটা বজাৰ পৰা দচটা বজালেক কে, মই হ'লে সোনকালে যাম আমাৰ, সেই ৰ'দ দিলে ৰুব পাৰিবা জানো ইমান দেৰিলৈকে? মই ৰ'দ, মই কৈছোঁ ৰ'দ দিলে হ'লে মই নোৰোঁ দেই মই ৰ'দ দিলে ছটা বজাতে যাম। মই বোলো সোনকালে উঠিম। আৰু আঠটা বজাৰ পৰা দহটা বজালৈ হাজিৰা নহ'ব এটা দুটালৈকে ৰুব লাগিব, অ তাপা ৰুলে বাৰটালৈকে ৰুব লাগিব আও ইমান ৰ'দত বাৰটালৈকে নাথাকোঁ দেই মই। মই লাগিলে ছটা বজাতে যাম, ৰুই থাক থাকিমগে, সোনকালে গৈ সোনকালে আহিব লাগে, ইমান ৰ'দ দিছে। তাকেতো, মই আঠ ছটা বজ জাতে যাম মই ৰুই থাকিমগে মই, মোৰ দহটা বজালৈ মই টাইমত উঠি গুচি আহিম। তাইৰ ওচৰত ৰৈ থাকিল, তাকে আইমাৰ ৰ'দত মৰিব নোৱাৰি দেই, ইমান ৰ'দ খনত মানুহৰ বেমাৰ হ'ব। উম, হাজিৰা হ'ল বুলি আও ৰুব নোৱাৰো।
উম, পইচা।
পইচা হেৰি কৰাতকে তাৰপা বেমাৰ হলে বেছিহে যাব, বেমাৰ হলে বেছি যাব উম। উ, ভাত হলনে বনাই আছে, ভাতটো বনাই আছো, নাই হোৱা।
অ।
অ, তাকে গোহালিত চাইছোহি ছাগলী কেইটা আ হেৰি কৰি আছে। এ বোলো গৰু-গৰু কিজানি কিনো ভয় খাইছিলে বোলো আকৌ আহিছে নেকি দীঘলীয়া, এইগিলা বোলো চাওঁচোন বুলি কয়। চাই আছোহি আকৌ, এ লাঙি এখন পাতি থবলে লাগিছিল তাইৰ কাৰণে, ৰবা আছে যদি, তেতিয়া লাগিব ন গম পাব ন কেলে। ভয় খাইছে, উম।
লাঙি নহ'লে হেৰি সেই নেট ছেট কিবা কিবি ভৰাই থ'ব লাগে।
তাকেহে তেনেকুৱা কিবা এটা কৰিব লাগিব, কিন্তু দেখাত কিন্তু একো দেখা নাই আক। আৰু তাতে আহি গল, ককাই কি কৈছে? ককাইয়ে আমাৰ দাদাজনৰ ঘৰলে গ'ল। কাষৰ, অঁ, খোৱা, খোৱা খুই অকমান। কামৰ পৰা আহছে যে, ক'ত কাম কৰিছিল। খুৰাই হেৰি, গছ
অ
তাৰপৰা আহিলে, আহি পেলাই, অকণমান এনেই শুই আছে ভাল হোৱা নাই, কাৰণে
অ
অ আ মই যি ঘৰত ৰুবলৈ যাম বুলি কৈছোঁ ন সেই ঘৰত প্ৰথম বোকা দিয়া দিনাখনেই ৰ'দ ওলায়।
মানুহ ঘৰ ভাল নহয় সেইটো কাৰনে ৰদ দিয়ে।
অঁ একদম সিহঁতৰ পথাৰ ৰুবলৈ গ'লেই ৰ'দ ওলায় যোৱাবাৰ ৰুবলৈ গ'লো ইমান ৰ'দ দিছে। অ। সেই একেগেইদাল মাটি কে। এতিয়া দিছে আহ সিহঁতৰ আগফালে নে পাছফালে মাতি আছে। সিহঁতৰ, এ এইটো চাই দে এ ককায়েকৰ ঘৰ চাইদে। ককাইকৰ ঘৰ বগীবাহঁতৰ পিছ ফালে মানে। অ অ
তাপা বাকী তোমাৰ ভেক ভেকুলীয়ে মাতিছে নেকি চিচি চিচি কৈ
এ আমাৰ,
এ আমাৰ ৰাস্তাত আছো বাইেকে আহিছে মই তোমালোকৰ বোলে ভেকুলী মাত ওলাইছো বা বাৰিষা বতৰত।
এ না উঠোৱা সেই আপোনালোকৰ বা হতৰ ছোৱালী হ নাহে নেকি? বন্ধ
নাহী এজনীয়ে নাৰ্চ পঢ়িবলৈ গ'ল তাৰ পৰা সৰু ছোৱালীয়ে আহিম বুলি কৈছে তাৰপিছত তাই, কেতিয়া আহে জানো। নাৰ্চ পঢ়া জনীৰ বন্ধ নিদিয়ে নেকি নাচ পঢ়াজনী এতিয়া ক্লাছ কৰিছেহে। বন্ধ নাপায় চাগে এতিয়া।
অ নিদিয়েছে কেইবছৰ বহিব লাগিব।
কেইবছৰ পঢ়িব লাগিব জানো ছমহীয়া কোৰ্চ আছে দুবছৰীয়া আছে তাইৰ হেনো দুবছৰ, চৰিয়াটো লৈছে। এ এনেম পঢ়িছে তাই এইবোৰ নাৰ্চৰ ঢেই ভাগ আছে। আছে নহয়। এ এন নেমত পঢ়িছে।
নাৰ্চ কৰিব তেতিয়া।
নাৰ্চ কৰিব তেতিয়া। নাৰছটো এ এন এমটো ধৰিও কেতিয়াবা ক'ৰবাত চাব চেণ্টাৰ সেইকাৰণে এপ্লাই কৰিব আৰু এপ্লাই কৰিলে মেলিলে যদি আৰু হয় আৰু। পঢ়ি থৈছে আৰু। এ এন এমহে পঢ়িছে এ এন এম বাইদেউ যে এই আশাৰ উপওৰজনী যে এ এন এম, চাব চেণ্টাৰ বিলাক যে থাকে এ এন এম। বাইদেউ। সেই তেনেকুৱা পঢ়িছে। বেজি-চেজি দিয়া, সৰু ছোৱালীয়ে গৰম বন্ধ দিছেহে কৈছে মোক আহি মোক হোমৱৰ্ক কৰিবলে দিছে। মই হম ওৱৰক কেইটা কৰি পেলাইহে আহিম মই হেৰি কৰিবা এতিয়া খেতিৰ দিনত নাহিম বা। খেতিটো উঠক মোৰ জুলাইৰ লাষ্ট মানলৈ আহিবলৈ কৈছো।
তাই এইবাৰ কিহৰনো?
কিহৰনো? অ, বিয়া হ'ল নহয়? উম, বিয়া হ'ল আমাৰ এই ভন্টিৰ লগৰহে।
অ',
অ, এ তাৰ বিয়া হয় আমাৰ এই বিয়া না আমাৰ এই বিয়া নাইহোৱা। হ'বনে এতিয়া? অ, ইহতে ঘৰ বন হল নে নাই? বনাই আছে বনাই হোৱাগে নাই হোৱাগে নাই। স খিনি গজালিলে আৰু আজৰি আৰু এতিয়া বাৰিষাত এটা এতিয়া খেতিত লাগিব চাগে তিনপাত নগজালিব নেকি।
পইচা সোমোৱা নাই নহয়। তিনিপাত, চিনপাত নানো।
দুটা কিস্তি, লাষ্টৰ কিস্তি ফটো মাৰি নিছেহিহে নাই সোমোৱা। কেতিয়াকে সোমাব তেওঁ অ'।
এতিয়া নোসোমোৱা
এতিয় নোসোমোৱা আগষ্টৰ পৰাহে মান দেৰি এৰিব পইচা বোৰ। জানো যেতিয়া এৰিব তেতিয়া পাব আৰু। তোমালোকৰ সেইফালে যব কাৰ্ড ফটো মাৰেনে?
মাৰে কৰবাত, কৰবাত মাৰে আমাৰ সেইকনত মই শুনা নাই। জবকাৰ্ড ফতো।
উম, উম। আমাৰ এইকনৰ মানুহবোকৰ নাই নেকি? অ, আমাৰ এইফালৰ মানু্হ বিলাক যায় মাৰিবলে। ফটো মাৰিবলে যোৱা দেখোঁ নহয়, মোৰ নাই জব কাৰ্ডৰ নাম।
অ, আগত
অ, আগতে আছিল নহয়, এতিয়া কি হ'ল? আছিলে এতিয়া পঞ্চায়তৰ গৈ আকৌ পোৱাবগৈ লাগিব। মোৰ জব কাৰ্ডৰ নামটো কাঠ খাই গুচি গ'ল। এতিয়া পোৱালেহে হ'ব হেনো। জানো কেলে কাত খাই গ'ল এতিয়া? এতিয়া পুৰাবগে লাগে এতিয়া জব কাৰ্ডত এতিয়া পঞ্চায়তলে মানুহজনী অকল মঙলবাইহে আহে। এতিয়া মঙলবাৰে আছে, খুৱা ভাগ আছেনে নাই নো? খুৱা ভাগ আছে। পুৱা যাব আকৌ পুৱাৰ লগতে লাগে নহয়। পুৱা লগতে এগজাষ্ট কৰি দিম বুলি ভাবি আছোঁ। এতিয়ালৈকে নাই যোৱা। অ' আপোনালোকে ঘৰ পোৱা নাই নহয়। নাই পোৱা, নাই পোৱা। আমাৰ এই জিঅ'তে কৈছে এতিয়া জানো কি হয় আৰু লিষ্টত আহেনে, নাহেনে। আহিলে পাম চাগে। এইবাৰ চবে পাব, পা তাকে জিঅ'তে কৈছে নহয়, হেৰি পাম চাগে পাম বুলি আশা কৰি আছোঁ আৰু চৰকাৰৰ ঘৰটো পালে অকণমান তাতে ভেজনী দি পেলাই, চৰকাৰৰ ঘৰ ধনী, ধনী বোকেহে পায়। দুখীয়া বোৰে নাপায় নহ। তাকে। তাতে ভেজনী এটা পেলাই ঘৰটো বনাম বুলি মনতে ভাবি আছোঁ আও। কল্পনা, এইবাৰ নি এইবাৰ পাব চাগে। তাকে কি হয় আৰু ঈশ্বৰে জানিব। ভগৱানকে দিছোঁ আও যদি দিয়ে বনাম আৰু। যদি নিদিয়ে আও নিজে পইচা গোটাই মেলি হোৱালে দিন আছে আৰু ঘৰ বনোৱালে। উম, অ', হ'ব দিয়া